হেল্ল', হেল্ল'। মোৰ, মোৰ মাততো শুনি আছা নে তুমি ভালকে?
শুনি আছো অ', কোৱা। এ আছো, তুমি? ভাল ভাল, তোমাৰ ভাল নে?
অ', ভালেই, এতিয়া তোমালে মই কাৰণ এটাত ফোন কৰিছো।
কোৱাচোন কাৰণটো।
টো অসমত এতিয়া মাদক দ্ৰব্যৰ প্ৰচলনটো বেছি হৈছে। তুমি ইয়াক কাৰণ সমাধানে এইবোৰৰ বিষয়ে তুমি কি ভাবা?
ইয়াৰ বহুতো কাৰণ আছে।
হয়।
এনে লোৱাৰ কাৰণ মাদক লোৱাৰ কাৰণ কিছুমান কাৰণ হ'ল আৰু মানে চাকৰি নোপোৱাত কিছুমান হতাশ হৈ ভাগি পৰে ন, তাৰ কিছুমান আকৌ পৰিয়ালৰ কাজিয়াটো কিছুমানে খায়। মানসিক চাপ পদ বেকাৰত্বত আৰু অজ্ঞতাটো মানে মানুহে মাদক দ্ৰব্য সেৱন কৰে।
হয়।
অ।
তুমি এই মাদৱ দ্ৰব্যৰ প্ৰচলনতটো তুমি অশুদ্ধ বুলি ভাবানে?
মই শুদ্ধ বুলি নাভাবো কাৰণ ইয়াৰ পৰা বহুতো মানে সৰু ল'ৰা ল'ৰা-ছোৱালী ডাঙৰ মানুহৰ পৰা ধৰা সকলোবোৰ বেয়া পথত মানে বেয়ালৈ গুচি গৈছে।
হয়।
তুমি কি ভাবা?
মানে তোমাৰ এতিয়া ধৰি লোৱা এতিয়া যিহেতু আমাৰ এই যিটো যু-যুৱ-যুৱচাম তুমি ধৰিলোৱা ওঠৰ বছৰৰ পৰা তলৰ যিখিনি ছাত্ৰ বা ছাত্ৰ
হয় অ।
সেই সেই সকলে এতিয়া ধৰি তুমি আমাৰ কালি ফেচাছ হৈ গৈছে এ মানে তোমাৰ নৱাগত য যি নৱাগত আধুনিক সভা তাতে বহুতো প্ৰাণ পাই গৈছো আমি। তোমাৰ বহুতে মাদক মানে সেৱন কৰি কলেজত প্ৰৱেশ কৰে কিন্তু বু বহু দূৰ কাজিয়া কৰে, এতিয়া তোমাৰ যিহেতু উশৃংখলতা মানে মাদক দ্ৰব্য তোমাৰ এ যেতিয়া সেৱন কৰিব তেতিয়া এজন ভাল যুৱকো তোমাৰ যুৱ শৃংখলতাত পৰিণত হয়।
ত পৰিৱেশটো বেয়া কৰি তোলে হয় অ।
হয়।
ইয়াৰ প্ৰচলন আমি কিবা ৰু কৰিব পাৰো ন, আমি মানে মাধৱদেৱক সৰবৰাহ কৰিলে ক'ত মানে
মানে তোমাৰ এতিয়া, এতিয়া কন মাদক দ্ৰব্যটো তোমাৰ এটা ধৰি লও বহুতো ডাঙৰ মানুহ মই সেইটো পাইছো, কি মাদক দ্ৰব্যতো একেবাৰে বন্ধ কৰিব নালাগে, তোমাৰ এ মাদক দ্ৰব্য, বেচাৰ আগত তোমাৰ আধাৰ কাৰ্ড তুমি ধৰি লোৱা আধাৰ কাৰ্ড নাইবা বিভিন্ন ধৰণৰ নথি পত্ৰ লৈ পেলাই এই তেওঁলোকৰ মাদক মাদক দ্ৰব্যটো দিব বা বেচিব লাগে।
এই কিছুমানে সিম ডাঙৰ কিছুমানেও বহুতো মানে উৎশৃংখলৰ সৃষ্টি কৰে মাদক দ্ৰব্য সেৱন কৰি।
হয়-হয়।
অ
এতিয়া তোমাৰ, অকল যিটো সুৰা সেই সুৰা বুলিয়ে নহয়, তোমাৰ বিভিন্ন ধৰণৰ মাদক দ্ৰব্য যেনে ড্ৰাগ, চিগাৰেট এণ্ হয়-হয়।
হয়-হয়। ড্ৰাচ, ভাং, চিগাৰেট মদ
হয়।
আমি এইবিলাক ৰোধো কৰিব পাৰো।
হয়, ৰোধ কৰিব পাৰো। এতিয়া যোনসমূহ, যোনসমূহ সুৰা বিপনী সেই বিপনিসমূহ, বিপণীসমূহত মানে চৰকাৰ, চৰকাৰী ফালৰ পৰা এখন এনেকুৱা ধৰণৰ তোমাৰ নথিচ দিব লাগে মানে তোমাৰ তাত। তালিকা দিব লাগে, যে ছাত্ৰ বা ছাত্ৰীজনী এ বহুতো অকল ছাত্ৰ পাবলে নহয় কিছুমান তোমাৰ ধৰি লোৱা ছোৱালীও মদ খোৱা দেখা যায়, অ, সুৰা সেৱন কৰা দেখা যায়। কিন্তু তেওঁলোকক এতিয়া চ, চৰকাৰী ভাবে এখন নথি বা পত্ৰ প্ৰেৰণ কৰিব লাগে, প্ৰতিখন সুৰাই বিপনীলে।
হয়।
কোনো মানে ছাত্ৰ বা ছাত্ৰজন উপযুক্ত বা উপযুক্ত ওঠৰ বছৰ হলে নহ'ব, তেইশ বছৰ বা চৌবিশ বছৰ বছৰৰ ওপৰৰ এ, ছাত্ৰ বা ছাত্ৰীজনকে মোৰ মতে এ, সুৰা বা অন্য ধৰণৰ মাদক দ্ৰব্য দিয়াতো উপযুক্ত।
হয় কিন্তু, মাদক দ্ৰৱ্য অতি মানে এনেকুৱা কৰিব লাগে যাতে এটা লিমিটতহে মানে সেৱন কৰিব পাৰে, তেনেকুৱা এটা কৰিব লাগে মানে, অতি মাত্ৰ মাদক দ্ৰব্য সেৱন কৰাৰ ফলতো কিছুমান, মানে এতিয়া দেখিছো ন'। কিছুমানে এতিয়া, বাইক চাইক চলোৱা, চলাই মেলি গৈ কৰ'বাত এক্সিডেন্ট দুৰ্ঘটনাত গতিত হয়। কিছুমান তেনেকেই কিছুমানৰ মৃত্যু মুুখতোও হৈছে, কিছুমান বাৰু মৃত্যু মুখৰ পৰাও বাছি আহে।
এতিয়া তুমি আজি মই, আমাৰ তোমাৰ ভূকপুৰ, ভূকপুৰত এখন গাড়ী গাড়ীয়ে মানে, যুৱকজনে অলপ অ', কিবা সুৰা সেৱন কৰি আহিছিলে। অ', অধিক পৰিমণে সুৰা সেৱন কৰি অহাৰ ফলত এটা, দু মানে পথ দুৰ্ঘটনা সংঘটিত হয় তাত থিতাতে তিনিজন সহ মানে দু দুজনে সেৱন কৰা নাছিলে যোনজন তোমাৰ চালক আছিলে গাৰি খনৰ সেই চালক দুজনে জহ কাৰণে দুজন মৃত্যুমুখত পৰিছে।
হয় অ, সেইটোৱে কৰিব লাগে যি যোন বিলাক মানুহে মানে মাধকদেৱত সেৱন কৰি থাকে, এইবিলাক নিচা জাতীয় বস্তু। সিহঁতে মানে গাড়ী চাড়ী চলোৱাৰ পৰা দূৰত থাকিব লাগে। সেইটোয়ে যদি দূৰত ত' তেতিয়াতো দুৰ্ঘটনা সম্পন্ন নহয় ন।
হয়, এতিয়া তুমি এতিয়া এ, এইটো সমাধান কৰিবলৈ অকল তুমি বা মই কৰিব নোৱাৰোঁ, এইটো হৈছে বিশ্ব এইটো এটা বিশ্বব্যাপী চলি থকা এটা সমস্যা।
হয় অ'।
যে এতিয়া অসমত প্ৰভাৱটো তুমি চাবলৈ গলে বেছি পৰিছে। এতিয়া অসমত আমাৰ স্থানীয় যুৱক যুৱকসকলে এতিয়া তোমাৰ এই সমস্যাটোক লৈ আমি তুমি বা মই এই সমস্যাটোৰ বিষয়ে চিন্তা কৰি এই সমস্যাটো সমাধান কৰিব নোৱাৰোঁ।
হয় অ'।
এই সমস্যাটো সমাধান কৰিবলৈ হলে আমাৰ স্থানীয় যুৱকসকলৰ বা যুৱক যুৱতীসকলৰ তোমাৰ স্থানীয় বয়োজেষ্ঠসকলৰ আৰু লগতে চৰকাৰোও আমাকে মানে সহায় সহযোগিতা আগবঢ়াব লাগিব।
চৰকাৰেতো সহায় কৰে আমাৰ তাৰ, তাৰ তলৰ কিছুমান মানুহে গোটেই পৰিৱেশতটো মানে নষ্ট কৰি দিছে।
হয়, হয়।
কিছুমানৰ এনেকে এইটোতো উম, মানে খুৰায়েই টোত লাইচেঞ্চ, কিছুমানৰ লাইচেঞ্চৰ প্ৰয়োজন হয়। আমাৰ এতিয়া গাঁৱত তলে, তলে কাম বিলাক কৰি মানে লাইচেন্স নোহোৱাকৈয়ে বিক্ৰী কৰি দিছে। তহঁতে অকল পইচ
হয়।
মানে কোনে নিছে, কি কিমান বয়সৰ সেইবিলাক মানে চাবলে
এতিয়া চোৱা তুমি, তুমি চোৱা যিখিনি গাঁৱৰ গাঁৱৰ যিখিনি বিপনী। সেই সেইসমূহত এতিয়া বৰ বৰ্তমান বা পুলিচ প্ৰশাসনে, বহুতো ধৰণৰ তোমাৰ নিৰিক্ষণ প্ৰশিক্ষণ কৰিয়ে
কৰি আছে হয় আৰু।
বহুতো খুৰা বিপনী নাইকিয়া কৰিছে, কিন্তু তাৰ উপৰিও লুকোৱা চুৰ কৰি তোমাৰ বহুতো তেনেধৰণৰ মাদক দ্ৰব্য বে-বে-কে-বিক্ৰী কৰা আমি দেখা পোৱা গৈছে।
দেখা পোৱা গৈছে হয়, হয়।
এতিয়া তোমাৰ এই আমি যি-যিখিনি আমি যদি বিভিন্ন ধৰণৰ এতিয়া স্কুল স্কুলীয়া মানে যিখিনি ছাত্ৰয়ে সেইখিনি মই ভাবি মোৰ মতে মাদক দ্ৰব্য তোমাৰ সেৱন নকৰে। কিন্তু তাৰ মাজতো যিখিনি কলেজৰ, যেনে মহাবিদ্যালয়ৰ
মহাবিদ্যালয় খিনিতো এতিয়া ওঠৰ, অ'।
যিখিনি মানে ওঠৰ বছৰৰ ওপৰৰ মানে, ওঠৰ বছৰ বুলি নহয়। তোমাৰ এতিয়া সোতৰ ষোল্ল বছৰতো তোমাৰ মাদক দ্ৰব্য বা সুৰা সেৱন কৰা দেখা যায়।
এতিয়াতো কিছুমানতো এডিক্টেড হৈ গৈছে, তাৰ মানে সেৱন নকৰিলে সিহঁতি থাকিবই নোৱাৰে। সিহঁতক আমি এনেকে, তাৰো এনেকে চৰকাৰী হস্পিতাল থাকে নিচা মুক্তিৰ। আমি তাতো মানে এনেকে খবৰ চবৰ দি আমি সিহঁতকো মানে উদ্ধাৰ কৰিব পাৰোঁ আৰু।
এ মোৰ মতে মাদক দ্ৰব্যতটো যিমান পাৰো আমি ৰোধ কৰিবলে চেষ্টা কৰিব লাগে।
হয় হয়।
মাদক দ্ৰব্য সেৱন কৰাটো ডাঙৰ নহয়, যেতিয়া মাদক দ্ৰব্ হয় ইয়াত তোমাৰ মাদক দ্ৰব্যতো সেৱন কৰাটো মই, বেয়া বুলি নাভাবো। কিন্তু মাদক দ্ৰব্যই যেতিয়া মানুহজনক সেৱন কৰিব তেতিয়া তোমাৰ বিভিন্ন ধৰণৰ ৰোগৰ সন্মুখীন হৈ, মানুহজন মৃত্যু মুুখলৈ ঠেলি পঠিয়াই।
হয় হয় অঁ।
অঁ তোমাৰ লগত কথা পাতি ভাল লাগিল। বা বাকী তোমাৰ লগত পাছতো কথা পাতিম বুলি আশা থাকিলে, এই বিষয়ে আলোচনা কৰিম আমি। যিমান পাৰো আমি, এই সমস্যাটো ৰোধ কৰিবলৈ চেষ্টা কৰিম।
চেষ্টা কৰি ৰিম হয়। হ'ব দিয়া এতিয়া।